অ'।
অ' ভালনে খবৰ?
খবৰ ভাল বাৰু।
হয় হয়। বাকী অ' মোৰো ভালে বাৰু।
উম, উম, উম, বাকি চাহ টাহ খালা?
খালোঁ, খালোঁ খালোঁ। তুমি খালা?
অ' মই খালোঁ বাৰু। এ, ত' আছিল নেকি এনে?
নাই, এনেই খবৰ ল'লো তোমাৰ। বাকী ঘৰৰ পৰিয়াল ভাল?
উম, উম, ভালে আছে।
বাকী, হয় হয়, ভাল ভাল।
উ।
বাকী বৰষুণ দিছে নেকি এইফালে?
বৰষুণ দিছিল বাৰু। আ দিনত একবাৰ দিছিল বাৰু তাৰপিছত এতিয়া বৰ্তমান দিয়া নাই আৰু, এনেই বতৰটো বাৰু বোমা কৰি আছে। সিফালে কেনেকুৱা?
আমাৰ ইফালেও বতৰটো বেয়া, বহুত বৰষুণকে ইফালে, কালিৰপৰা
তাকেতো, বৰষুণ পৰিমণটো অলপ বাৰু বেছি হৈছে।
এ ঘৰৰ ওচৰে পাজৰে পথাৰবিলাকত চবতে পানী হৈ গৈছে পুৰা।
উম, উম, উম।
হিফালে পথাৰত পানী হৈছেনে?
এইফালে পথাৰত অ' হৈছে হৈছে। আজি ৰাতিপুৱা গৈছিলোঁ বাৰু একবাৰ চাবলে। হৈছে, পানী হৈছে, উম, উম। নদীবিলাকতো ধৰ এতিয়া পানী অলপ বাঢ়িছে।
অ' নদীত পানীগিলাকো বহুত বাঢ়িছে, ক'ৰবাত দেখোন কিবা মথাউৰি বন্ধা ভিডিঅ'গিলাকো পাই থাকোঁ দেখোন মোবাইলত।
অ' মথাউৰিবোৰো অ' এইফালে ধৰ এতিয়া আপাৰ আচামত যদি চোৱা যায় ধৰ, এই মাজতে আমি দেখিলোঁৱেই ধৰ যথেষ্ট মাথাউৰি চাথাউৰি ভাঙি মানুহৰ ঘৰত দুৱাৰ উটাই লৈ গৈছে এইবিলাক। তাকে বোলো, উম।
সেই মানে বহুত আৰু, মানে বৰষুণৰ ফলতে বহুত হৈছে আৰু মানে। বৰষুণ লাগেও নালাগেও সেনেকুৱা মানে, এতিয়া খেতি বাতিৰ টাইম বৰষুণ নিচ লাগেও ভালে। কিন্তু অভাৰ হৈছে আৰু বৰষুণটো।
উম, উম, তাকে।
উ, যোৱাবাৰ আকৌ বৰষুণ নাছিলে আকৌ এনেকুৱা দিনত, এইবাৰ কি বা হৈছে ব-বহুত দিছে দেখোন বৰষুণটো।
তাকে বৰষুণটো দিয়াই ভালো হৈছে এক প্ৰকাৰে ধৰ, এতিয়া খেতিয়কখিনিয়ে ধৰ ৰেহাই পাইছে অলপ বৰষুণৰ কাৰণে কিন্তু আকৌ যদি ইফালে বানপানীৰ ক্ষেত্ৰত যদি চোৱা যায় ধৰ মানুহৰ অসুবিধা হৈছে।
এতিয়া বিভিন্ন অঞ্চলত দেখা পাইছোঁ আমি বানপানীৰ ফলত ধৰ একেবাৰে ঘৰ দুৱাৰ হেৰি হৈ গৈছে। তাৰপিছত আহ গৰু-ছাগলী এইবিলাক জীৱ জন্তু মানে আলাই আথেনী আৰু মানে।
উম, বিশেষকে নদীৰ ওচৰৰ মানুহখিনিৰ বহুত মানে অসুবিধা হয়।
উম, উম, আকৌ বাতৰিটো পালো এইয়া মানুহো উটুৱাই নিছে বোলে।
অ'।
আপাৰ আচামৰ ফালে।
উম।
তাকে টো বোলো।
আৰু এই এই চাইনাৰ পৰাউ পানী এৰি দিয়া শুনিছোঁ।
চাইনা অঁ', চাইনা অঁ' চাইনা মানে অৰুণাচলৰ এইফালে বৰ্ডাৰত হেৰি কৰি দিছে ধৰ খুলি দিছে।
উম, উম, বহুত পানী কিবা অহা ভিডিঅ' গিলাক পাই আছোঁ মোবাইলত।
উম, উম, উম, অৰুণাচলৰ পৰা পানীতটো এৰি দিয়া কাৰণে, ধৰ এই কি বুলি কয়, হেৰি হৈছে আৰু আমাৰ ইয়াতে এফেক্ট বেছিকে হৈছে, ঠাই বিলাকত বানপানী ধৰ এতিয়া তোৰ এটা প্ৰাকৃতিক এ মানুহে ৰোধ কৰিব নোৱাৰো ধৰ। যিহেতু, প্ৰকৃতিৰ বস্তু এটা প্ৰকৃতিয়ে যেতিয়া বিচাৰিব সেইটো কৰিবই প্ৰকৃতিয়ে। আমিতো প্ৰকৃতিক ৰোধ কৰিব নোৱাৰো, প্ৰকৃতিক
কাক বাধা কৰিব নোৱাৰ?
উম, প্ৰকৃতিক এটা পৰ্যায়লৈ ধৰ আমি ৰখাব পাৰিম। এতিয়া মাথাউৰি দিছে, কিন্তু মাথাউৰি ধৰ সেইখিনি প্ৰযাইলে কাম কৰিব যিষা মানে প্ৰকৃতিয়ে মানে হেৰি কৰিব। তাৰ পিছত আৰু প্ৰকতিয় ভাঙি বা ভাঙি যাব ভাঙি এ গাওঁ অঞ্চল বা এইবিলাক হেৰি পানীটো হ'বই ধৰ। সেনেকুৱা আৰু ধৰ আৰু ধৰ বানপানী হোৱাৰ ফলত ভালো হয়, বেয়াও হয়। আকৌ যদি কৃত্ৰিম এতিয়া ধৰ আৰু এটা সমস্যা আমাৰ এই গুৱাহাটীত হৈ থাকে কৃত্ৰিম বানপানী
উম।
সেইটো ধৰ হেৰি সমস্যা আমাৰ কৃত্ৰিম বানপানীৰ ফলত টো ধৰ বিৰাট অসুবিধা হয়।
বিৰাট অসুবিধা বিশেষকৈ অহা যোৱাৰ ক্ষেত্ৰত স্কুলত গৈ থকা ল'ৰা ছোৱালীৰ।
উম, মই অলপ আগতে নিউজ এটা চালো তাতে হেৰি, এই গাড়ী এখন মানে কৃত্ৰিম বানপানীতে গুৱাহাটী যোৰাবাটত যোৱা ৰাস্তাটোত। তাতে হেৰি, হ'ল কি বুলি কয় বানপানীয়ে মানে কৃত্ৰিম বানে মানে গাড়ীখন উটুৱাই লৈ গৈছে অলপ দূৰলৈ ত' সেইটো এটা মানে ধৰ এতিয়া আজি বা বৰ্তমান সময়ৰ এটা বহুত ডাঙৰ সমস্যা কৃত্ৰিম বানপানীও। ধৰ এতিয়া বানপানী হয়, বানপানী উম, উম, উম।
কিছুমান মানুহ যে পৰা শুনো।
উম, উম, উম, এতিয়াতো আমি ধৰ যোৱাবাৰ পাইছোৱে। তাকে টো যোৱাবাৰ ধৰ এতিয়া আমি পাইছিলোঁৱে ধৰ মানুহবোৰৰ মৃত্যু হৈছে বুলি।
অ', ড্ৰেনত পৰি সৰু ল'ৰা এটা সৰু বাচ্ছা এটাও এবাৰ ঢুকাইছিল যোৱাবাৰ। এনেকুৱা দিনতে পানী আহোঁতে কৃত্ৰিম বানপানীতে ঢুকাইছিল।
উম, উম, উম। এইটো মানে ধৰ এতিয়া এ ধৰ নলা নৰ্দমা বিলাক ধৰ চাফ চিকুণ নকৰা বা হেৰি নকৰাৰ ফলত বা এই যিবোৰ নলাবোৰ বন্ধ কৰাৰ বাবে যিবোৰ ঢাকনি দিয়ে বা এইবিলাক আমাৰ ভাষাতটোৰ এতিয়া থকা না। এই থাক থঢাকন খান যদি ভাল যেনেক হ'ব এনেহেন কথা। গতিকে এই ঢাকনিখন যদি ঢাকনিখন যদি আৰু মানে হেৰি নহয় বা আগে ড্ৰেইনটো বনাওঁতে যিমানখিনি ধৰ ইঞ্জিনিয়াৰৰ যিমানখিনি প্ৰয়োজনীয় হেৰি থাকে সেইখিনি যদি নকৰে তাৰ ফলতটো আৰু মানুহৰ মৃত্যু হ'বই চ ইয়াৰ বাবেতো সম্পূৰ্ণৰূপে চওক কৰ এতিয়া কিবা এটা যদি নতুন প্ৰকল্প আৰম্ভ কৰে চৰকাৰে তাৰ জৰি ধৰ বিল্ডিংৰ কাম এটা কৰি আছে তাতে যদি পৰ্যাপ্ত যিখিনি ধৰ চইল টেষ্টিং বা অন্যান্য যিটো মজবুত হ'বৰ কাৰণে যিখিনি প্ৰয়োজনীয় কাম সেইখিনি যদি নকৰে চৰকাৰে তেতিয়াতো মানে অভিয়াচলি সেইটো ভূমিকম্প বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগতা সেইটো ভাঙি যাব সহজ ভূমিকম্প এটাতে
উম, উম।
গতিকে সেইবিলাক বিষয়ত এতিয়া গুৰুত্ব দিব লাগে এতিয়া ড্ৰেই ড্ৰেইনবিলাক বনাইছে ভাল কৰিছে কিন্তু যদি তাক কেনেদৰে মেইনটেনেঞ্চ কৰিব লাগে বা আমাৰ ভাৰতৰ নিচিনা ঠাইত ড্ৰেন এটা বনাওঁতে। কি, কি প্ৰয়োজন আছে প্ৰয়োজনীয় কি, কি বস্তু আছে সেইবিলাক যদি নাচায় তেতিয়াতো মানুহ মৃত্যুমুখত পৰিবই। আৰু এতিয়া উ কৃত্ৰিম মানুহ এটা ধৰ এতিয়া আমাৰ কি বুলি ক'ম বহুত ডাঙৰ সমস্যা আমাৰ। গুৱাহাটীখন এনেই পাহাৰীয়া অঞ্চল। তাতে যেতিয়া হেৰি হৈ যায়। বা মানে বৰষুণে চাক দিয়ে অলপ দবা বিটা বৰষুণ দিয়ে এতিয়া মানে বানপানীটো হয়েই আৰু তাৰ ফলত ধৰি দ আমি দেখা পাইছোঁ এই বিভিন্ন সময়ত স্কুলৰ যিবিলাক হেৰি থাকে সৰু ল'ৰা ছোৱালী হওক বা স্কুলত ইচ্ছা বিলাক যাওঁতে অলপ অসুবিধা হয়। আৰু তাতে ধৰি দিয়া এছ ডি আৰ এফ এন ডি আৰ এফ এইবিলাকেও পাৰ আৰু দুৰ্দৰ্শা এটা দেখা পাইছোঁ এইয়া যি ৰিক্সা থাকে ৰিক্সাৱাল্লা তেওঁলোকেও মানে বহুত কষ্ট কৰিবলগীয়া হয়। সেনেকুৱা আৰু গাড়ী মটৰ বতৰ নচলা হৈছে বিকল হৈছে তাতে পানীতটো বেছি লগে লগে গতিকে যথেষ্ট অসুবিধা আছে কৃত্ৰিম বানৰ ফলত। সেইবিলাকে আৰু কৃত্ৰিম বানটো ধৰ এতিয়া পৰাপক্ষ ৰোধ কৰিবলৈ গৈ
আৰু বিশেষকে আমাৰ জেগাবোৰ চাফা নকৰাৰ ফলত বহুখিনি মানে জাবৰ জোঁথৰ পানীত উটি আহে।
তাকেতো।
ফলত মানে বহুখিনি প্ৰদূষণ হৈ যায় আৰু।
তাকে ধৰ দিয়া বানপানীৰ ফুল আমাৰ মানুহবিলাকৰো কিছুমান ভুল আছে ধৰ। আ, মানুহবিলাকে জাবৰ জোঁথৰবিলাক য'তে ত'তে পেলায়। সে য'তে ত'ত তে পেলোৱাৰ ফলত মানে কি কৰে, এইবোৰ যে এটা সময়ত এই নলা নদবোৰত জমা হৈ যায় তাৰফলত ধৰবা যিটো হেৰি হয়, পানী জমা হয় পানী জমা হোৱাৰ ফলত বা জাবৰ জোঁথৰ জমা হোৱাৰ ফলত এই পৰ্যাপ্ত পৰিমাণে দৰে যিখিনি বস্তু যাব লাগে বা পানীটো যাব যাব লাগে সেইটো যাব নোৱাৰে, তাৰফলতো কৃত্ৰিম বানপানী হোৱা দেখা যায়।
পানীটো মানে ওলাই যোৱা বাটটো নাপায় ন'।
তাকেতো, সেইটোৱে সেইটোৱে।
উম, উম।
এতিয়া সেইবিলাকে আৰু ধৰ, আমাৰ
এনে একচুৱেলি অলপ চৰকাৰে অলপ চাল চকু দিব লাগে।
উম, উ, চৰকাৰে কৰি আছে তথাপিও মানে ধৰ হেৰি পৰা নাই আৰু। কামখিনি ধৰ কৰিব চেষ্টা কৰি আছে কিন্তু মানুহ, আমাৰো ভুল আছে ধৰ ইয়াতে। সাধাৰণ ৰাইজ হিচাপে।
আৰু এইটো ধৰ প্ৰাকৃতিক বস্তুহে, এইটো আমি মানুহেতো ধৰি বান্ধি ৰাখিব নোৱাৰো ন' ইয়াক।
উম, উম, উম, তাকেতো। এইটো সমস্যাৰ যদি পাৰি ভাল এ, ইঞ্জিনিয়াৰ চিঞ্জিনিয়াৰ লগাই মানে এইবিলাক ড্ৰেইনেজ চিষ্টেমটোৰ মানে ভাল এটা আ, ব্যৱস্থা কৰিব লাগে আৰু, বিশেষকে কোৱা, মহানগৰ অঞ্চল, অঞ্চলবিলাকত।
উম।
তাকে এতিয়া ধৰ, এতিয়া বানপানীটোৱে ধৰ হেৰি কৰিছে ধৰ বানপানী হোৱাৰ ফলত ধৰ এতিয়া যিবিলাক এই নদী কাষৰীয়া অঞ্চল থাকে তাতে পলস কৰে, পলস পৰাৰ ফলত মাটিবোৰ সাৰুৱা হয়, খেতি বাতি ভাল হয়, কিন্তু আকৌ একে সময়তে মানুহৰো বি পদ হৈছে। মানুহৰ ঘৰবিলাক উটুৱাই লৈ যায় বা বিভিন্ন চৰকাৰী বিভিন্ন ঘৰ কিবাকিবি এইবিলাক স্কুল, চৰকাৰী স্কুল কিবাকিবিব এইবিলাক নদী কাষৰীয়া যিবিলাক স্কুল থাকে সেইবিলাক নদীৰ সোতত উটি যোৱা দেখাও পাইছোঁ আমি নিউজত। সেইবিলাকে আৰু ধৰ বানপানীৰ হে সেইটোৱে আৰু যেতিয়া আছে তততো অসুবিধা থাকিবই, কিন্তু সেইটোৱে আৰু। তাকে বোলো অলপ
কিন্তু মানে দৃশ্যবিলাক দেখা দেখা পালে বিৰাট বেয়া লাগে, মানে এই যিবোৰ মানে কিছুমান নদীৰ ওচৰৰ মানুহৰ ঘৰৰ মানে চালিৰ ওপৰেৰে পানী যায়।
তাকে, তাকে।
ইমান দুৰ্গতিৰ লগত জীৱ জন টো, মানুহ, দনুহ মানে সকলোৰে মানে বিৰাট দুৰ্গতি ব্যৱস্থা হয়।
তাকেতো, তাকেতো। তাকে বোলো অলপ কথা পাতোঁ বুলি।
আচ্ছা।
তাকে, দিয়া পিছে হ'ব দিয়া, নেকি?
উম, দিয়া দিয়া, হ'ব দিয়া পিছে।
উম, উম, উম।